হেল্ল'।
আহ
কোৱা
অ কি কৰি আছিলা?
আছো তুমি
মই এনেই বিছনা ওপৰত বহি আছো এনে গৰমত কি কৰিম আৰু
অ ভাত পানী খালা?
ভাত পানী মায়ে বনাব আৰু তোমালোকৰ
হেল্ল'
অ হেল্ল'
ভাত পানী খালানে নাই সুধিছো?
অ মই কৈছো অ মায়ে বনাব আৰু তোমালোকৰ
মই খালো
কলে
খালো কৈছোঁ।
অ আচ্ছা-আচ্ছা ঠিকে আছে দিয়া মোৰ মাতটো অহা নাই নেকি
আহিছে শুনি পাইছো। মোৰতো শুনি পাইছা না তুমি?
আহ শুনি পাইছো বাৰু ঠিকে আছে দিয়া বাকী ঘুৰিব যোৱা নাই কতো
ফুৰিব যাম বুলি ভাবি আছো
আচ্ছা-আচ্ছা এনেই কত ভাবি আছ?
যাম মানে শ্বিলং এনেকে।
আচ্ছা-আচ্ছা বেছি মানুহে তোমাৰ শ্বিলঙে যাবলৈ বিচাৰে ন?
হা?
বেছি মানুহে মানে শ্বিলঙে যাব বিচাৰে বেছিভাগ গৰম দিনত।
অ তুমিও যাবা নেকি?
অ আমাৰ মানে মাজতে গৈ আহিলো মেঘালয়ত মেঘালয়তে শ্বিলং আহে ন।
অ-অ কোন-কোন
ন ভালে ন মানে আমাৰ লগৰখিনি গৈছিলো তিনিটা চাৰিটা আৰু ছোৱালী কেইজনী মিনা ছোৱালী কেইজনী মান আছিলে চাৰি-পাঁচজনী তাৰ লগতে গলো আৰু।
অ-অ
সেইটোৱেই তোমালোকে অ কি ফেমিলিৰ লগত যাবানে লগৰ?
হা?
ফেমিলিৰ লগত যাবানে নে লগৰৰ লগত যাবা?
কি কৈছা?
মই কৈছো বন্ধুবিলাকৰ লগত যাবা নে নে মা দেউতাহঁতৰ লগত যাবা?
নাই লগৰ মানে ছোৱালীৰ লগত যাম কৈ আছে ন।
অ আচ্ছা-আচ্ছা মানে ছোৱালীৰ লগত ঠিকে আছে বাকী কি ভাবিছা কেনেকে যাবা এনেকে ট্ৰেভেলাৰত যাবা নে স্কুটি বাইক?
মই যাম ভাবিছো
অ স্কুটিতে যাব পাৰিবা নহ'লে গাড়ীতো যাব পাৰিবা ন। গোটেই কেইজনী।
হেল্ল' হেল্ল'। হেল্ল'। হেল্ল'।
কত যাম বুলি ভাবিছো অ। হেল্ল'।
অহ অহ শুনিছা?
অ শুনিছো কোৱা।
অ তোমাৰ মাতটো নাইকিয়া হৈ গৈছিলে দেখোন।
অ নে নেটৱৰ্কৰ কাৰণে প্ৰব্লেম হৈছে যে।
অঁ সেইটোৱে সেইটোৱে একো নাই দিয়া।
তোমাকও কোন কোন আছে?
আমাৰ ঘৰত তোমাৰ মা দেতা আইতা আৰু ভাইটি এটা আছে।
অ ঘৰ ক'ত তোমাৰ?
মোৰ ঘৰ ইয়াতে আছে নগাঁওতে, তোমাৰ ঘত
ঘ কত হা?
মোৰ ঘৰ ইয়াতে নগাঁওতে আছে, তোমাৰ?
মোৰ ঘৰ ঢেকীয়াজুলি।
আচ্ছা আচ্ছা এনে কোন কোন থাকে ঘৰত?
কোৱা আৰু। হেল্ল'। হেল্ল'। হেল্ল' শুনি পাইছে নে? হেল্ল'। টিয়েক টিয়েক।